হয় ভালে আছা।
অ আছো তোমাৰ ভাল,
আছো দিয়া।
হেল্ল'!
অঁ হয় কি কৰি আছা
ৰবা চুন দেই কি কৰিছা কি কৈ আছা
ন কি কৰি আছা বোলো
অঁ আছো এনেই কাম বন কৰি অকন জিৰণি লৈছো আৰু আকৌ আবেলি কাম কাজত লাগিম তুমি
ময়ো আছো কাম বন কৰি পেলায় কাম বন পঢ়িবলৈ অলপ বহিছোঁ
ডিউটি নাই আজি বন্ধ আছে ন
অকণমান ৰেচ লৈছোঁ আজি আজি ইপিনে ছেটাৰ্ডে কাৰণে বন্ধ আছে নে বাকী এনে কৰিবলগীয়া কাম কিছুমান থাকিলে সেইখিনি কৰি পেলাই আজৰি হৈছো
অঁ ঠিকে আছে খোৱা বোৱাটো হল আৰু দুপৰীয়া সাজ দুপৰীয়া হল ন উম হ'ল অঁ অঁ তোমাৰ যে মই ফটো ফটো দেখি আছিলো কি শ্বিলঙত ন শ্বিলং গৈছিলা মানে অঁ ক কোন কোন কোন মানে অঁ
জুৰাই পিনে হয় জয়ন্তীয়া হিলচ বুলি কয় থাকিলো দুদিন তিনিদিন মান
অঁ অঁ কোন হয় নেকি অঁ কোন ঠাইত গৈছে গৈছিলা
এই জুৰাই পিনে বুলি কয় হয় কাৰেংচৰি আছে সেইপিনে ফিফি ফলচ আছে সেইটো চাইডে সেই দুটাই বহুত ধুনীয়া জেগা আৰু চাব
অঁ চাব লগা আৰু মানে ক'ত আছিলা যে আৰু ৰুম ৰুম লৈ আছিলা অঁ সেইবোৰতো আৰু পাহাৰীয়া ঠাই ন ৰুম লৈ আছি-
হয় হয় হয় হয় গেষ্ট হাউচত তাতে ৰুম পায় বাৰু
অঁ নহয় আৰু কি পায় হোম ষ্টে অঁ হোম ষ্টে
তাতে আছে অঁ হোম ষ্টে একচুৱেলি ফেমিলিৰ লগত গ'লে তেনেকে হোমষ্টে বোলে অলপ বেছি কেইজনমান গলে ভাল আৰু খোৱা বোৱা বনাই কৰি খাব পাৰি ঠিক আছে বাকি অ এনে ৰুম ললে অলপ অসুবিধা হয় আৰু।
অসুবিধা হয় আৰু অ উম উম ভাল অ যি মন যায় তাকে অ বনাই
হয় হয় কাৰণ কিয় এনেও হোটেলে হোটেলত খালে বা বনোৱা
বনোৱাত উম উম অ আৰু মানে কি হয় তোমাৰ বিল পইচাটো যিয়ে নহয়, কিন্তু খোৱা বোৱাতো মানে ভাল নোপালে ভালো নালাগে নহ আৰু এতিয়া কোন শ্বিলঙত নতুনকে গ'লে কোন ঠাইত কেনেকুৱা খোৱা বোৱাতো হয়তো গম পোৱা নাযায়।
হয় হয়, তাত অলপ মানে যিহেতু হয়, খাচীসকলে আকৌ তাতে মানে ট্ৰেডিশনেলটো বেছিকৈ চলে টো, গতিকে এতিয়া, এতিয়া বেলেগৰ আকৌ যোৱা মানুহক মানে এডজাষ্ট হবলে অকমান টাইম লাগে আৰু সেইটো কাৰণে
মানে সেইটোৱে হোমষ্টে হলেতো সেইটোৱে আৰু খোৱা বোৱাটো সুবিধা হয়। অহ মই বহুত দিনৰ আগতে গৈছিলো দিয়া, এতিয়া যোৱা হোৱা নাই আকৌ যাম বুলি ভাবি আছোঁ কৈছোঁ, যাব লাগিব।
হয় হয়।
মানে মোৰ, ফিফি ফলচটো চোৱা হোৱা নাই বাৰু দেই আহ কে
আচ্ছা আজিকালি ব ভিতৰত ভিতৰত অকন ভিতৰত হয় আৰু বৰষুণ পৰি থাকিলে মানে ৰাস্তা। তাবোৰো ইমান বৰ। ভাল নহয় মানুহ অলপ হয় কাৰণ। যিহেতু অলপ জংঘল এৰিয়া।
জংঘল এৰিয়া পাহাৰ।
হয় হয় অকলশৰে যাবলৈ অকণ বেয় লগত যদি। আৰু দুজন চাৰিজন থাকে তেতিয়াহ'লে ভাল হয় আৰু
ভ অ তোমালোক মানে হেৰি বাইকত গৈছ নে নে গাড়ী গাড়ী লৈ গৈছা?
বাইক বাইক এনেই এ গাড়ী লৈ গৈছিলো কিন্তু গাড়ী ৰাখি পেলাই? মানে অ। গাড়ী লৈ যোৱা অসুবিধাৰ কাৰণে বাইক চলাই গৈছিলো হয়। এয়া তাতে আকৌ ৰাস্তাবোৰ বহুত বেয়া বৰষুণ পৰি থাকে? থাকে ন। তাতো এনি টাইমে বৰষুণ থাকেই পাঁচ মিনিট দহ মিনিট পি পি বৰষুণ দিয় হয় হয় ইফালে মাজতে নিউজ এটা পাইছিলানে? হয় হয় মাজতে নিউজ এটা পাইছিলা যে গুজৰাটৰ এহাল দম্পতি আহি পেলাই ইয়াতে চুইচাইড কৰিছিলে চুইচাইড একচুয়ালি নহয় মাৰদাৰ কৰিছিলে প্লেনিং মাদাৰ হে তেতিয়া পৰা মান আজালি অলপ আ যিবোৰ ভিউ পইণ্ট আছে ভিউ পইন্ট হক মানে যোনে নাযাওক হয় ভিউ পইন্ট বিলাক মানে জালে লোকেল গাইড লৈ যাব লাগে। দিব। তেওঁলোকে লোকেল মানুহে লগত লৈ যায় আজিকালি বন্ধ কৰিছে আগত মানে যাৰ মন যায় যাব পাৰে কিন্তু আজিকালি বন্ধ
মানে সেইটোৱে তেওঁলোকৰ এটা হেৰি আছে ন উম এতিয়া মানুহখিনি যদি অসুবিধা এটা হয়
গমেন্টে এইটো ৰো কৰি দিছে যে লোকেল মানুহ এজন গ'লে ৰাস্তাৰ পৰা ইত্যাদি কৰি সকলো চিনি পোৱা যায়। গোটেই খিনি জংঘল। জংঘল। সেইটো কিন্তু, পাহাৰ'ৰ মাজে, মাজে যিতো
যাব লাগে অ' সেইটো এটা তোমাৰ মানে, নিজৰ চছেফটিটোৰ কাৰণেও প্ৰয়োজন দিয়াচোন। নিজৰ ন' অসুবিধা কাৰণেও, আমি এতিয়া ইমান দূৰৰ পৰা যাম। আমিতো ৰাস্তা ৰাচতা টো চিনিও নাপাব পাৰো, কোনফালে যাব লাগে। কোনফালে গলে সুবিধা হ'ব। সেইটো কাৰণে এটা মানে তেওঁলোক মানে স্থানীয় মানুহ থাকিলে, সেইটো এটা সুবিধা হয় দিয়াচোন।
হয়। আৰু মানে, কি বৰষুণ পৰা ফলত য'তে, ত'তে পাহাৰ খহি পৰে ন। তে খ'হি পৰাৰ ফলতো মানে' ৰাস্তা কোনোবা ৰাস্তা বন্ধ হৈ থাকে, কোনোবা ৰাস্তা খোলা হৈ থাকে। এ' কোনপিনে ৰাস্তা খোলা, সেই টো আমি হয়'তো নাজানিময়ে। এদিনীয়া মানুহবিলাকে, সেইটো কাৰণে বন্ধ কৰি ৰাখে। হয়। পইচাটো অলপ বেছিকৈ লয় বাৰু। তথাপিও- মানে চছেফটটি কে ঘূৰি আহিব পাৰি সাৱধানে, কাৰণ কি' ফ্ৰেমেলি লগত। লগত গ'লে ফ্ৰেমেলি এটা দায়িত্ব থাকে যে।
দায়িত্ব থাকে। অঁ আৰু এতিয়া ফুৰিব যোৱা, অঁ এতিয়া এটা ঠাইলৈ যাম যেতিয়া ন' তাৰ এতিয়া- সুবিধাটো কেনেকুৱা- কি? মানে ভালকে চাব, চাই আহিলে ভাল লাগে আৰু ঠাইতটো।
আছে। সেইপিনেই পায় কাৰেংচুৰীৰ পৰা আৰু পয়ত্ৰিশ কিলোমিটাৰ মান হ'ব। সেই পয়ত্ৰিশ- কিলোমিটাৰ গ'লে ডাউকি পায়, ডাউকিটো মানে, চেৰাপুঞ্জী- হয়, হয়, চেৰাপুঞ্জী ছাইড টো বেলেগ, ডাউকি চাইড-
ডাউকি টো বেলেগ অঁহ।
তই গ'লে শেষ- খিনিত কাৰেণ্ট চুৰিত ইমান- গৰমৰ প্ৰভাৱতটো নাই বাৰ। কিন্তু, ডাউকি পেনে বাংলাদেশৰ। অৰ্ডাৰ পৰে ন।
প ৰে অ উম কি কাৰেংছ। ৰিত মানে ইমান এটা হেৰি নাই ন ঠাণ্ডাটো।
ন ঠাণ্ডা ইমান নাহে কিন্তু। ত গৰমো ইমান নাইকিয়া ত তথাপিও মানে বৰষুণ দিলে। অকমাণ ঠান্দা লাগিব। থাকে কিন্তু ডাউক পিনে। গ'লে।
মানে গৰম হয় আৰু উম উম।
আালিগো। বৰ চাফা।
তাকে নাই আমি ঘৰৰ পৰা মানে যাম বুলি ভাবি। ভাবি আছো যে মই মানে তাকে তোমাৰ ফটো চটো দেখিছো মই মানে নাই সুধি লোৱাটো ভাল হব কেনেকে কি। মানে গ'লে ভাল হ'ব ক'ত। থকা কৰা খোৱা বোৱা কাৰণ এতিয়া যাম যেতিয়া আমি আমাৰ সেইবোৰত। তেনেকে একো জ্ঞান নাই ন ক'ত যাব লাগিব ক'ত থাকিব।
হয় ফেমিলি আহিলে মোৰ মতে ফেমিলি আহিলে অলপ। চিনি পোৱা মানুহ হ'ব লাগে যাতে।
হ'ব লাগে অ ৰাস্তাবোৰতো বহুত মানে হেৰি হ'ব অ অ। হ'ব। সেইবোৰ পৰ্যটনস্থলী ন মানুহ কিমান আৰু। অসুবিধা এটা হয় আৰু চিনি পালে।
আৰু বিশেষ বিশেষকে এতিয়া। চেপেনেদি গ'লেও তথাপিও। শ্বিলং ঘূৰিম বুলি। কলে মানুহে এসপ্তাহান লৈ যাবই লাগে কাৰণ গোটেইবোৰ ভিউ পইণ্ট।
তেতিয়াহে চাব পৰা যায় অ অ মানে দূৰ দূৰ হয় যেতিয়া।
হয় হয়। এতিয়া।
তাকে ইমান দিনটো নহব। দুই তিন ভাবিছো দুই তিনি দনৰ তিনিদিন এটাৰ কাৰণে যাম আৰু তাৰ।
পাৰিব এতিয়া কিছুমান এতিয়া। বা ক্ৰিষ্টেল ৱাটাৰ চাবলৈ হ'লে ৰিভাৰ খন যিটো বাংলাদেশৰ মানে মানে সীমা লগতে আছে সেই, সেইখিনি চাবলৈ হ'লে একচুৱেল চিজনটো হয় ডিচেম্বৰ জানুৱাৰীত তেনেকুৱা এ, এতিয়া বৰ ব বাৰিষা সময় ন বৰষুণ দি থকা কাৰণে পানীটো ইমান ইমান সেইখিনি চাফা নহয়গে, অকমান থাক ওপৰৰ পৰা পাহাৰৰ পাহাৰৰ পানীতো বৈ আহে ন ত সেইটোকাৰণে অকণমানতো অকমানখিনি লে লেটেৰা হৈ থাকে।
মানে কি নৱেম্ব ডিচেম্বৰ জানুৱাৰীতহে
অ নৱেম্বৰ ডিচেম্বৰৰ পৰা যেতিয়া বৰষুণটো কমি যায়গে সেই তেতিয়াৰ পৰা মানে হা পানী খিনি মানে ক্লিন হয় তাকে দেখ
উম, পৰিষ্কাৰ হয় অঁ।
উম্, তাতে সীমা যেতিয়া সীমান্ত বাংলাদেশ আৰু ভাৰতৰ সীমা ত সেইটোৱে।
এ নাই ইমান গৰম পৰিছে গৰমৰ কেইদিনতে বোলো নাই এপাক শ্বিলং শ্বিলঙৰ ফালৰ পৰা ঘূৰি আহিমগে, তেনেকে আমি মানে কি আৰু পৰিয়াল টোয়ে যাম। গৈ দুই তিনদিন থাক কি আকৌতো মানুহৰ কামে- কামে লাগি ব লাগিব, অলপ চাই কৰি আহো ঠাই বোৰো তেনেকে চোৱা হোৱা নাই, উম ঘূৰা ফুৰাটো কৰিলেহে
হয়। আৰু, যিহেতু উম, গৰম বন্ধও আহি আছে, গৰম বন্ধ তাত যোৱালৈ ভাল আমি চাৰিজনমান গৈছো গোটেইকেইজন ল'ৰা প্ৰায়
অঁ - অঁ, ভাল আৰু ল'ৰা হ'লে, তেনেকে ইমান চিন্তা নাই অ, আৰু তোমালোকেতো ৰাচ
গোটেই কেইজনে, অ দুখন বাইকত যোৱা হৈছে, খোৱা বোৱা খিনি হয় এতিয়া খোৱা বোৱা খিনি ল'ৰা যেতিয়া য
আমি যে এনেকে যাম যাই পেলাই তো যাই পেলাই তো তাৰ পৰা হেৰি টেক্সি ল ব লাগিব ন, বেলেগ- বেলেগ ঠাইলৈ গ'লে।
অঁ টেক্সি মানে কি, অঁ মানুহ বেছি হ'লে অকমান ডাঙ ঙৰ গাড়ী ল'ব লাগিব, নহ'লে সৰু লোকেল টেক্সি ল'লেও হ'ব।
অ', আৰু মানে এদিনততো আমি চাগে এটা দুটা এনেকুৱা ঠাইহে চাব পাৰিম, কাৰণ দু দূৰ- দূৰ হ'ব।
হয় -হয় আৰু কি ভিউ পইন্ট খিনি চাওঁতে অকমান টাইম লাগে ন।
টাইম লাগিব মানে, ৰাচ তাতো যাওঁতে, কওঁতে, আহোতেইটো টাইমটো বেছি
হয় আকৌ- আকৌ গাড়ীৰ জামো থাকে ন।
যাম থাকে অ', এনে যদি আমি ওচৰে পাজৰে ঠা মানে ঠাই খিনি, এদিনত আমি মানে কেইটামান মানে ভিউ পইন্ট চাব পাৰিম যে
শ্বিলঙৰ লোকেল ভিউ পইণ্টখিনি চাব পাৰি বাৰু, ঠিক আছে, পাৰো হব দিয়ক মই কা
ব আৰু দিয়া পিছত কথা পাতিম ন আকৌ মোৰ কাম এটা আছে, অ হ'ব।